অ', এনেই শুই আছো। তুমি কি কইছা?
ময়ো আছো এনে।
অ', অ'।
পিছে খালানে নাই?
হা নাই, নাই। শুইয়ে আছে, ওঠাই নাই। ওঠিমহে লাহেকে।
তুমি খালা ভাত-পানী? নাই, নাই নগ'লো। নগ'লো, নগ'লো।
কোৱা।
মাহত কি কৰিছে?
আছে এনেই। তোমালোকেনো?
আছে মাৰনি
তুমি নগলা নেকি কলেজলে?
নাই আজি নগলো।
অ'।
আজি বতৰে বেয়া আৰু।
তাকে বতৰো ভাল নাই নহয়।
উম। সেইকাৰণে যাব পৰা নাই। বৰষুণ দিয়ে দিয়ে থাকে আৰু
কি কোৱা আৰু।
উ বাকী চবৰে ঘৰত ভালেই?
অ' ভালে দে। চবৰে।
তোমাৰ
অ' মোৰ ঠিকেই আৰু।
উম।
তোমাৰ ঠিকে খবৰ খাতি ভালে?
উম উম। উম উম।
উ
চলি আছে আৰু।
হেল্ল' কোৱা।
আজি তোমালোকৰ বতৰ কেনেকুৱা?
বহুতৰ বহুত বতৰটো ডাৱৰীয়াই কৰি আছে আমাৰ চাইদেউ দেই।
উম। আমফালেতো আজি ৰাতিপুৱা বৰষু দিয়ে।
উম বৰষুণ ৰাতিপুৱা আমাৰ এইটো চাইটো দিছিলে চাগে চিপ চিপিয়াকে।
উ তুমি গম নোপোৱা?
গম নাপাওঁ, শুই আছিলো যে।
অ' অ'।
তাকে এইকেইদিন ৰেগুলাৰ বতৰো ডাৱৰীয়া ডাউৰীয়া কৰি আছে। মন
উম উম, আমাৰ ফালেতটো কিমান দিন ধৰি ৰদৰ মুখে দেখে হা নাই ক'ব বলে
আমাৰ ৰ'দ দিয়ে, বৰষুণ দিয়ে, ৰ'দ দিয়ে, বৰষুণ দিয়ে, কি হয় হয় আৰু।
উম।
এতিয়া বাৰিষা দিনো আচলতে। এ খেতিৰ চিজন যে সেইকাৰণে বৰষুণ দি গৈছে।
দিলে ইমান বেয়া গৰম দিয়ে
সেইটোৱে বহুত বেছি গৰম এতিয়াও আৰু
উম এতিয়া বহুত গৰম বেছি হৈছে কাৰণ গছ গছনি বিলাক
অ গছ বিলাক কাটি দিছে মানুহে গছ কাটে নোৰুৱে
অ পিছে বিশ্ব পৰিৱেশ দিৱসৰ ৰুলা নে নাই? গছপুলি
অ ৰুলো দে। আমি মানে আমাৰ গ্ৰুপ এটা আছে মানে আমাৰ ইয়াৰ প্ৰত্যেক বছৰে মানে গছ ৰৱোৱা হয় মানে এনভাইৰনমেণ্ট দে দিনা খন।
উম উম ভালে কথা।
আমি মানে সেই গছো অ
উম উম
তোমালোকে ৰুলা নাই?
নাই ৰুলোঁ ৰুলোঁ
অ
আজিকালি মানে বেছিভাগ গছ গছনি কাটিলে কৰোঁ বেছিভাগ নুৰো যে সেইকাৰণে
অ নোৰোৱে কাটি দিয়ে ন ৰুৱে সেইটো কাৰণে। যিমান কেইটা যে যিমানটো পৰিমাণত কাটে সিমানটো পৰিমণত নুৰুৱেই
অ ৰুব লাগে আজিকালি।
গছ-গছনি ৰুব লাগে সেইকাৰণে মানে গৰমতটো বেছি পৰে। আমাৰ আমাৰ এইটো চাইদত তুলনাতো গুৱাহাটী ছাইডত বেছি গৰম পৰে ন।
উম, উম হয় হয় উম উম উম উম সেইফালে বহুত পে গাঁওলী হেৰি আছে তেওঁ বেছিভাগো আজিকালি নহয় নাই। ন বেছিভাগ কাটি কাটি পেলাই উম,
এতিয়া মানুহৰ ঘৰটো আজিকালি গ দেখিবলৈ নাই,
উম! গছ মানে ঘৰ চৰ বনাবকে গছ গছ কাটি কাটি দিয়ে কিবা। পৰিৰিবলৈকে গছ কাটি দিয়ে, উম!
টো য'ত গছ ৰুব লাগে তাত গছ
ৰুব নালাগে উম সেইটো হয় কিন্তু উম উম তাৰ ৰুবহে লাগে বেছিভাগ।
তাৰপিছত কোৱা, তোমালোক সেইটো ছাইদে বেছিকে তোমালোক সেইটো ছাই তোমালোকৰ চাইডে কি গছ আছে প্ৰায় ভাগ এনে,
বেছিভাগ আমাৰ ইফালে কব গলে আছে বাৰু বেছি গছ মানে ময়ও ভালকে নামচাম ইমান নাজানো গছৰ
অ' আহ!
তোমালোকৰ ফালে
হা' হা
তোমালোকৰ ফালে
আমাৰ আৰু চাৰে বেছিভাগ বস্তু আমি ৰুলে নিম ৰুওঁ নিম গসু থঠণ্ড আ কৰে ন জেগাতটো
উম উম! উম! উম! উম!
সেইবিলাক গছ ৰু মানে, এতিয়া অৰুণাচল চাইডে চাব গলে, মানুহ বিলাকে গছ নে, কাতে,
উম নাকাটি বহুত
আমাৰ এইটো চাইডে অলপ বেছি মানে,
উম উম বহুত কাটে আগ আগতেটো কিমান গছ আছি। চিৰিয়েল আগতে গছৰ তলত বহি থাকিলে মানে ফৰেইন চেৰেইন এইবিলাক একো নালাগে আৰু লাইটো নাছিলে আগতেতো,
অ অহ নাছিলে
উম আজিকালি চাবাচোন বেছিভাগ গাঁৱত যে বেছিভাগ মানুহৰ তাতে মানে লাইট, টো নাই
নাই অ এতিয়া ভিতৰ ভিত ৰ গাও বিলাক কিছুমানৰ এতিয়ালৈকে সেইবিলাক সুবিধা পোৱাগে নাই আৰু গছ কাটি দিয়া কাৰণে,
উম - উম অ, সেইটো কথা হয়। তে আজিকালি দেখিয়ে নোপোৱা তুমি চৰাই।
আগতে ৰাতিপুৱা শুই উথিলে ঘনচিৰিকা চৰাই দেখা আজিকালি ঘন চিৰিকা চৰা দেখিবলৈ নাই। শালিকি চৰাই নেদেখা
উম, খালকি চৰাই আগতে খোৱাৰ পৰা উঠিয়ে কি দেখি পাও আৰু। আমি ভাবো আৰু দুটা - দুটা দেখিলে কওঁ আৰু আমাৰ মনতো আজি আজি দিনতটো ভাল হ'ব আৰু আজিকালি তুমি দেখিয়ে নোপোৱা।
অ, গছ গছ কাটি দিয়া কাৰণে হৈ যে তাহাতৰ
উম, কত থাকিব আৰু সিহনে গুছে বেলেগ- বেলেগ জেগাত গুচি যায় আৰু।
উম, সেইটো আৰু। ফাইভ জি নেটৱৰ্ক আহি গ'ল।
হম,
ফাইভ জি আহি গ'ল তাতে।
উম - উম - উম - উম - উম ঘৰৰ ভিতৰতে আৰু ধুনীয়াকে ফেন চেন চলাই বহি থাকে আৰু।
উম,
আজিকালিতো মানুহ বিলাক দেখিও নোপোৱা তুমি ম মবাইলতে চব।
সেইটোয়ে আৰু। চব মোবাইলৰে আগৰে গধলি চবে ওলা যায়।
উম, ওলাই যায় কথা পা তে বহি আজিকালিতো কোনো কতো নাহে। কাৰো ঘৰতে নাহে চবে মোবাইলতে লাগি - লাগি বহি থাকে। আৰু চাবাচোন তুমি কৰ'বালৈ যাবা তুমি ৰাস্তাত সৰু সৰু পোৱালি বিলাকে মোবাইল টি পি টিপি যায়। শুনি নাপায়। আৰু গাড়ী চলাই গ'লেও কিছুমানে গাড়ী চ গাড়ীতে হেডফোন চেডফোন লগাই গান চান শুনি যায়।
উম, প্ৰায় এক্সিডেণ্ট তেনেকেই হয়।
উম, সেইফালাকে। কলেওনো নুশুনে।
নুশুনে হৰ্ন মাৰিলেও শুনি নেপায়।
উম আৰুটো আজিকালি সৰু সৰু পোৱালীক মোবাইলে দি দিয়ে আমাৰ দিনতটো নাছিলেই আমি খেলো লুকা ভাকু এইবিলাক কিমান ব কিমান কি কি খেলো উম এতিয়া তুমি কবাচোন লুকা ভকু কলে কেইদিনমানৰ পিছত কি চিনিয়ে নাপাব
নোপায় এতিয়া কিমান ল'ৰা ছোৱালী সেইবিলাক চিনি নোপায় সৰু সৰু জন্ম হোৱা প মোবাইল পাই যায় এতিয়া তাহাঁতে গছ ৰুলে যে কি হয় গছ নে
উম উম এইফালে একয়ে নাজানে সিহঁত মোবাইলতটো দি দিবা আৰু কেইদিনমানৰ পিছত যাবাচোন জন্ম হয়য়ে কিে মোবাইল দপিব পাৰিব পোৱালি এতিয়া সৰু পোৱালি এটা খোৱাই থাকে থিলে আগতে গান চান গাই থাকে আজিকালি গান কাৰো মুখত নুশুনাই মোবাইলটোত গান লগাই পেলাই খুৱাই থাকিব
তাকে ৰ এই আজি তাহাঁতে এইবিলাকো গম নাপায় কোনটো গছত কি পায় কি হয় এতিয়া আগত আমি পঢ়িছিলো েল চেঞ্চৰ কিতাপত
উম উম চব বুজি পোৱা যায় উম
বাহে কিবা এটা হয় এইটো এই বৰ
উ উম আৰু বিজ্ঞানৰ পৰা হেৰি কৰিব আমাক মানে কাৰোবাৰ ঘৰে ঘৰেও যাব দিয়ে কিবা িবি লৈ আহিব ফুল চুল নাম সেয়া পৰিৱেশ মানে হেৰি দিয়া আৰু লিখিবলৈ দিয়য়া উম এতিয়াতো এইবিলাক ন নেকি অ
অ প্ৰেকটিকেল হিচাপত গছ পুলি নিিকিননে ৰুব দিয়ে
উম ৰুব দিয়ে উম
সেইবিলাক থাকোঁতে ঠিকেই আছিলে উম নাম বিলাক লিখি লিখি দিব এতিয়া বৰ্ড এখন
উম চাৰ্ট পেপাৰত লিখি লিখিও দিব দিয়ে ফুল চুল আঠা লগাই লগাই, এতিয়া এইবিলাক একো নিদিয়ে।
আজিকালি দিয়ে বেলেগ কিবা কিবিহে দিয়ে আৰু।
উম আগটো এতিয়াতো পোৱালি এটা সৰু পোৱালি এটা চাবাচোন মোবাইলতে দিয়ে একেবাৰে লিখিবলৈ হেৰি প্ৰশ্ন উত্তৰ। আমাকতো বৰ্ডত লিখি লিখি দিয়ে আৰু। আমি কিতাপৰ পৰা চাই মানে বহি লিখি আনি আৰু কিতাপৰ পৰা চাই চাই লিখি। দেখিছিলো, এতিয়াতো মোবাইলত। চাৰ্চ কৰিয়েই লিখিব।
উম উম।
এ আই আহি গ'ল যে আচলতে মেইন কথাটো। আৰু সকলোৰে হাতে হাতে স্মাৰ্ট ফোন হ'ল নাই নাই কৰি অ' এটা ঘৰত এটা হ'লে থাকেই মোবাইল। এ মোবাইল চাইছে চাইছে উ এতিয়া কিমান ল'ৰা ছোৱালীয়ে আমলখি, পমলখি চিনি নেপায়, পমলখি কি গছ।
উম। তুমি চাবা চোন বেছিভাগ বিয়াত যাবা তুমি চবৰ হাততে সৰু পোৱালি এটাৰ মোবাইল চাই
উম উম, বিয়া ছিয়া বিলাকত অকল মোবাইলে লৈ থাকে।
উম উম।
উম। তাকে। গছোঁ ছোঁ ব লাগে।
উম, গছ গছ উম, সেই বিলাক একো নাই, উম।
ইমান চাই মানে, মানে পঢ়াৰ ক্ষেত্ৰতো অলপ মানে গাইড দিব লাগে। ক'ব লাগে যেনেকে গছ চচ বা এতিয়া অকল এনভাইৰেমেন্তেল সিহঁতি ওলাই আহে, স্কুলৰ পৰা উলিয়াই আনে।
উম।
আৰু আজিকালি পানীতো মানুহে জাবৰ যুথৰ পেলাই দিয়ে।
উম ক'ব নালাগে, সেইবিলাকেতো যাম হয় ন।
আন এৰিয়া বিলাকত তোমাৰ গোটেই ড্ৰেইন বিলাকত জাবৰ চাবৰ পেলাই লেতেৰা কৰি দিয়ে।
উম।
ইমান ধুনীয়া ধুনীয়া জেগা যাবৰ পেলাই
উম আৰু এক চাইডে ক'ব গ'লে গুৱাহাটীতে চোৱা কিমান হেৰি
গুৱাহাটীতটো কিত্ৰম বানপানীৰ সৃষ্টি।
সেই কাৰণে বানপানীৰ সৃষ্টি হয় জানা এই য'তে ত'তে প্লাষ্টিক বিলাক পেলাই। সেইয়তটো যাম লাগে গি যায় ন ত সেইকাৰণে পানী যাবলৈ হেৰি ৰাস্তা নাপ পাইটো ইফালে সেইকাৰণে হয় আৰু।
তাকে আৰু সেইবিলাকে মানুহে অকমান ঠিক কৰিব লাগে সেইবিলাক গছ চচ ৰুব লাগে পানী খালি জাবৰ চাবৰ পেলাব নালাগে নদী বিলাকত। ড্ৰেইন বিলাক বন্ধ হ'ব ন
উম উম, এইবিলাক ন নকৰেই যোনবেলাক কৰিব নালাগে সেইবিলাকে উম।
উম উম, অ' চব হ'ব দিয়া তোমাৰ পাছত কল কৰিম তোমাক অ' হ'ব দিয়া বছো তোমাক পাছত কল কৰিম, অ' বাই বাই অ'।